অ' পিয়াচী মহন্ত।
অ' কি কৰি আছা?
এয়া আছো এনে অকমান ওলাই।
অ' বাকী ভাল তোমাৰ?
ভাল। তোমাৰ? ভালে আছা?
মোৰো ভাল দিয়া। খোৱা-বোৱা কৰিলা?
খোৱা-বোৱা কৰিলো। অ' তুমি কৰিলা?
মই কৰিলো হে কৰি পেলাই। বাকী ঘৰত তোমাৰ? চবৰে ভাল ন?
অ', মোৰ ভাল হে দিয়া তোমালোকৰ ঘৰত। খুৰীৰ ভাল খুৰা, ভণ্টি?
ভাল -ভাল দিয়া চব -চবৰে ভাল। বাকী হেম
ভন্টি বিদ্যয়ালয়লৈ গৈ আছে আৰু।
গৈ আছে - গৈ আছে বাকী এইবাৰ জুলাইত ফুৰিব যাবা চাগে ক'ৰবাত?
জুলাই অ ', ভ্ৰমণ কৰিবলৈ অলপ যাবলৈ এটা ইচ্ছা। ইচ্ছা আছে এতিয়া সময় সুবিধা মিলক। তাৰপিছত ঘৰৰ পৰিয়াল বৰ্গৰ ন কেনেক ক এতিয়া কাম ওলাই।
তাকে আৰু পৰিয়াল ফেমিলিৰ লগত গৈ পেলাই ভালো লাগে দিয়াচোন।
অ', সেইটোৱে আৰু কেতিয়াবা বন্ধুবৰ্গৰ লগত ত ধ
অ', আৰু তোমাৰ জুলাই মাহ হম ', চব বন্ধ থাকে।
অহ ', স্কুল
হেৰি কৰি পেলাই। আৰু চবৰে ধৰা তেতিয়াই সময় থাকে। ফুৰাছে চকা বাকী এতিয়াতো জুন মাহ সোমালেই পৰীক্ষা
উম', সকলোৰে পৰীক্ষা সময় আৰু
অ', এতিয়া অ', জুন বুলি ক'লে পৰীক্ষা, ইপিনে নৱেম্বৰ ডিচেম্বৰ বুলি কলে পৰীক্ষ ক্ষা, এতিয়া ধৰা ফুৰা খুৰা বুলি ক'লে তোমাৰ জুলাই মাহটো আৰু।
অ', সেইটোৱে
অ', কেতিয়াবা তোমাৰ গৰমৰ কাৰণেও যাবলৈ মন নাযায়। ই কিন্তু তথাপি তাপিও মানে ঘৰতে। সোমাই থাকিলে মানে মন বিলাকো অলপ
অ' সেইটোৱে আৰু গৰমৰ দিনত ধৰা ঠাণ্ডা জেগাত গৈ ভাল লাগে।
সেইটোয়ে অ' এতিয়া ধৰা তোমাৰ আমি গৰম বন্ধত ধৰা কবাৰ আগৰ দিনত আমি মামাহঁতৰ ঘৰলৈকে গৈছিলো। ধৰা খেলিছিলো। এতিয়া ধৰা সে সেইবোৰ অ'। এতিয়া ধৰা সেইবোৰ লাহে লাহে কমি আহিছে আৰু। আ আৰু চব অঁ আৰু চব আজিকালি ব্যস্ত হৈ গ'ল আৰু তোমাৰ আগৰ দিনত আমি ক'ত পথাৰত গৈছিলোঁ উম চাইকেল চলাইছিলো কিন্তু আজিকালি ধৰা মোবাইল হোৱাৰ পৰা চবে মোবাইলৰ লগতে ব্যস্ত থাকে।
অ' আজিকালি সৰু সৰু ল'ৰা ছোৱালীও মানে মোবাইলৰ প্ৰভাৱত মানে বহুতৰ সৰু পোৱালিৰ চকু
অ' সেই অ' সেই ধৰা আগৰ আমিতো। ধৰা কম মেট্ৰিক পাছ কৰাৰ পিছৰ পৰা আমি মবাইল। পাইছো কিন্তু আজিকালি ধৰা তোমাৰ। সৰু পোৱালি এটাই তোমাৰ মোবাইল নহ'লে ভাতেই নাখায়।
নাখায় নাখায়। চাই অ' ছমাহ মানৰ পিছতে যেতিয়া পোৱালী বিলাকে অকণমান চাবলৈ হেৰি কৰিবলৈ মানে জনা হয় তেতিয়াৰ পৰাই চাই।
অ' আৰু দিনক দিনে মানে বস্তু আজিকালি ল'ৰা ছোৱালী বিলাক যান্ত্ৰিক হৈ গৈছে হয়নে।
উম যান্ত্ৰিক যান্ত্ৰিক আগৰ নিচিনা আমাৰ নহয় আৰু আজিকালি।
আগতে সৰু কালত কিমান ধুনীয়াকে খেলিছিলো ম ম চাইকেল চলাইছিলো গৰম বন্ধ বুলি ক'লে লগৰ লগত খেলিবলৈ গৈছিলো। এইবোৰ বিভিন্ন আমি খেল খেলিছোঁ। হেল্ল'। ত আজিকালি ধৰা সৰু পোৱালি। বিলাকৰ খালি অনবৰতে মোবাইল সেইটোয়ে আৰু আজিকালি আহ আগৰ আগতে আমি লগ ঘৰৰ কাৰোবাক ধৰা লগ পালো আমি। কিমান কথা পাতো। খেলো লোক এইবিলাক লোক লুকা-ভাকু ফুট মানে এইবিলাক আৰু খেলা ভিডিঅ', গিলা না জিকা অ', আজিকালি তুমি মন কৰিছ নে তোমাৰ একে বয়সৰ ধৰা সৰু পাঁচ ছয় বছৰে ল'ৰা ছোৱালী এটাও যদি সন্মুখে সন্মুখে লগ সিহতৰ হাতে হাতে কেৱল মোবাইল
আহ সেইটোৱেইতো
অ তাৰপৰা তেনেকে উম কথা সেইবোৰে আৰু আজিকালি মোবাইলটোৱে মানে কিছুমান বস্তু বেয়াও কৰিছে কিছুমান ভালো কৰিছে
অ সেইয়াই আৰু ইতিবাচক আৰু নেতিবাচক দুয়োটাই আছে আৰু মোবাইলৰ ব্যৱহাৰ
মোবাইলটো নোহোৱাকেও আমি চ চলিব নোৱাৰোঁ
আহ দৈনন্দিন জীৱনত দৰকাৰ হয়েই
অ এতিয়া কিবা এটা বস্তু আমি বুজি পোৱা নাই টো আমি লগে লগে আমি গুগলত চাৰ্জ কৰিলে আমি দেখা বস্তুতো লগে লগে আমি দাটা বিলাক পাই যাওঁ এতিয়া কাৰ বালে উ কাৰোবাক আমাৰ চাবলৈ মন গ'ল আমাৰ আজিকালি ভিডিঅ' কলৰ জৰিয়তে আমি যৰেই নহওক য'তেই নহওক আমি বস্তুটো দেখা পাওঁ গতিকে সেইখিনি লাভ হৈছে মোৰ আকৌ অ তোমাৰ আচলতে তে তুমি মানে বস্তু ধৰা এনেকোৱা তুমি বৱহাৰটো কেনেকে কৰিছা তুমি যদি ধৰা মবাইলটো ভাল অ তেতিয়ালে তোমাৰ কাৰণে ভাল আৰু যদি তুমি বেয়া কামৰ কাৰণে কৰিছা তুমি বেয়াকেও বেয়া ফল পাবা আৰু এতিয়া আজিকালি তোমাৰ কিতাপ এটা কিতাপৰ এতিয়া গ্ৰন্থমেলা বিলাকৰ তুমি গেৰানটি দেখিবলৈ পোৱা নাই যে আগৰ ভিৰটো নাই আগৰ ভিৰটো নাই এতিয়া এতিয়া বাকী বাকী তোমাৰ মল হওঁক কিবা এখন কাপোৰৰ বজাৰ হওঁক বা বিভিন্ন ধৰণৰ মেলা হওক তাত তোমাৰ যিমান যিমান ধৰা ভিৰ পোৱা
সেইটো এতিয়া অ বৰদিনতে হওক বৰদিনতে ধৰক মল এটা আছে ধৰক গুৱাহাটী চিটি চেন্টাৰ তাতে গৈ সকলোৱে ভিৰ কৰে সেই হেৰি গীৰ্জা ঘৰত গৈ পেলাই যে মম, লোৱা বা সেই পৰ্বত টো নোহোৱা হৈছে
অ' এ এতিয়া ধৰা তুমি এতিয়া অ' গ্ৰন্থমেলাখনত তুমি সেইটো ভিৰ তুমি নোপোৱা আৰু আজিকালি এতিয়া আমি এতিয়া আমি ধৰা আগতে কিমান সৰুতে উপন্যাস বিলাক পঢ়িছিলো হয় নে কিন্তু আহ কিন্তু এতিয়া মানে কি বস্তুটো মানে কমি গৈ আছে সেই, উ অ' আজিকালি কাৰো ঘৰত কিতাপৰ বস্তুটো আমি নেদেখোঁৱে লাইব্ৰেৰীত যিটো কিতাপৰ থাকে লাইব্ৰেৰী আজিকালি দে দেখাই নাযায়। অ কিন্তু এটা কথা ফেচবুকৰ জৰিয়তে মানে কি বহুতেই নিজৰ ইমেজ নিজৰ এখন প্লেটফৰ্ম পাইছে মানে সুপ্ত প্ৰতিভাবিলাক ধৰা জাগ্ৰত হৈছে এতিয়া আজিকালি তোমাৰ ফেচবুকৰ বিভিন্ন ধৰণৰ গল্প উপন্যাস তেনেকে তোমাৰ লিখা লিখায় বহুতেই এতিয়া ইন্দ্ৰাণী শৰ্মা ইন্দ্ৰাণী শৰ্মাই যেনেকে তোমাৰ অৰ্ধ এটা ফেচবুক গল্পৰ জৰিয়তে জেইচি অৰ্ণবাস এইবোৰ লিখিছিলে এতিয়া সেই ফেচবুকৰ প্লেটফৰ্ম অসমৰ জৰিয়তে আমি তেখেতক চিনি পোৱা হয় ন এতিয়া আগতেটো আমি তেখেতক ধৰা চিনি নাপাইছিলো। কিন্তু এতিয়া ধৰা আমি ফেচবুকৰ যোগেদি আমি তেওঁক চিনি পাইছো আৰু তেওঁ মানে কি আৰু আগতে মানে এই প্ৰতিভাটো লুকাই আছিলে কিন্তু এতিয়া মানে ধৰা তেওঁ অ জৰিয়তে এতিয়া তেওঁ ধৰা আৰু তেওঁ আৰু তেওঁ লিখা এতিয়া তেওঁৰ লিখা-মেলাবোৰ বিলাকো ইমান ধুনীয়া। ইমান সুন্দৰ গতিকে তেওঁক আমি এতিয়া ফেচবুক জৰিয়তে আমি তেওঁক চিনি পাইছোঁ গতিকে সেইটো প্লেটফৰ্মো ধুনীয়া গতিকে তুমি ব্যৱহাৰৰ লগত কথা আৰু
হয় সেইটোৱে আৰু
সেইয়াই আৰু বাকী কি কৰি আছিলা
বাকী সেয়া, অলপ ওলাই এতিয়া খোজ কাঢ়িবলৈ লৈছো।
অ'। তুমি এনে যোগা ক্লাছ, কৰা নেকি?
য়োগা তেনেকে মানে, ক্লাছ হিচাপে নহয়, উম। ডেইলি নিজে যিমান ইউটিউবৰ পৰা চাই পেলাই হ'লেও, কৰিবলৈ মানে কৰো আৰু শৰীৰ চৰ্চাটো কৰিব লাগে নহয় যেনেক
অ, কৰিব লাগে কৰিব লাগে এইটো মানে কি নিজক, মানে সুস্থ সব অ', নিজক মানে সদায় সুস্থ সবল কৰি ৰাখিবলৈ তুমি নিজেই যত্ন কৰিব লাগিব। কৰি পেলাই। এ সেই সেইবোৰে মোৰো কৰা হয় কিন্তু তেনেকে ইমান নহয় আৰু। তথাপিও মানে ডেইলি ডেইলি নিয়ম হিচা, দৈনন্দিন জীৱন হিচাপে মই কৰা নকৰোঁ, কিন্তু এনেই কেতিয়াবা ধৰা কৰোঁ, আৰু মনটোও ভাল লাগি থাকে আৰু তোমাৰ শৰীৰৰ ধৰা, অংগ সঞ্চ বিলাকো ঠিকে থাকে। গতিকেই প কম বেছি পৰিমাণে নিজক সময় দিওঁ আৰু।
হয় তাকেইটো।
বাকী তুমি আজৰি সময়ত কি কৰা।
আজৰি সময়ত মোৰ কিতাপ পঢ়া হয়। ফুলৰ লগতো সময় কটোৱা হয়। তাৰপিছত। এনে অকমান খোজ কাঢ়িয়েই, পদুলিমুখলৈকে ওলাই যোৱা হয়।
অ, অ। তাৰপাশে আৰু মই ময়ো সেই তেনেকে কিতাপ পঢ়ো, মাকো সহায় কৰো দুই এটা কামত, তাৰ পৰা নিজৰো কামবোৰ কৰো। তেনেকে তেনেকে টাইমতটো গুচি যায় মা-মাজে মাজে ধৰা ই, পৰীক্ষা বিলাক যে আহি আছে সেইবিলাক অকমান মাজে মাজে কিতাপবোৰ পঢ়ো, সেই তেনেকেই দিনটো অ, দিনটো পাৰ কৰো আৰু।
এক তেনেকে চলি আছে আৰু দিনো দৈনন্দিন জীৱন আৰু অ অ বাকী ঘৰত ভাল
ঘৰত ভাল ভাল অ
অ অ তাৰপা সেই সেয়াই আৰু বাকী ফুল ফুৰা চকা নাই ক'তো
ফুৰিবলৈ যোৱা এতিয়া হোৱা নাই আৰু জুলাই মানত যাম বুলি ভাবিছো মানে তুমি কোৱাৰ নিচিনা ন বন্ধ ন সকলো এতিয়াই আৰু
অ সেইয়া আমাৰো জুলাইত আমাৰ ঘৰত যোৱা হয় মানে প্ৰায় ন এইবাৰ মানে চাও ইমান গৰম পৰিছে
হয় হয় সেইটোৱে আকৌ বৰষুণো দিয়ে এইটো সময়ত সেইটো কাৰণেও এটা অসুবিধা হয় আৰু
গৰম দিনত মানে মানুহৰ ঘৰত যোৱাতকৈ মবিলাক জেগা মানে ভাল পাওঁ এই ধৰা তোমাৰ ঠাণ্ডা গৰম দিনত অ জেগা বিলাকত তোমাৰ ধৰা অ তোমাৰ ধৰা শ্বিলং মে মেঘালয় অৰুণাচল সেইবোৰ জেগাত গৈ মানে ভাল লাগে মোক ঠাণ্ডা দিনত অ আমি ইয়াক আগ'ৰবাৰ গৈছিল তোমাৰ হেৰি পিনে অৰুণাচল মানে পুৰা নাপালো তোমাৰ সুৰংগ এটা যে থাকে সুৰংগটোলৈকে গ'লো আৰু উম তাপা সেই তেনেকেই আৰু ভালো লাগে
ভালো লাগে ডিমা হাচাও যাব পাৰা অসমতে হাৰীয়া এটা জগা
অ অ তাকে অ মানে চাব গলে আমাৰ অসমত বহু ধুনীয়া জাগা আছে আমি বাহিৰত যোৱা কোনো দৰকাৰেই নাই অ আকৌ তোমাৰ অ মাজুলীত তাছত তোমাৰ পানীমুৰ তাৰপা তোমাৰ শিৱ অ বহুত ঠাই আছে কিন্তু আমি মানে ইমান নাজানো মানে বস্তু বিলাক মানে যোৱা আমি সদায় দূৰৰ বস্তু সিবিলাকে বেছি ভাল পাও নহয় জানো গতিকে সেইকাৰণে আমি ওচৰ ওচৰ বিলাক সেই কাৰণে আমাৰ গুৰুত্ব দিয়াও নহয় আৰু তাৰপৰি তোমাৰ শিৱসাগৰ আছে শিৱসাগৰ খন বহুত মানে তোমাৰ এখন হি হিষ্টৰি ঐতিহাসিক জেগা আৰু তাতো ধৰা তোমাৰ বহুত বহুত চাব লগা আছে ব সেইবোৰ আহ তাৰপা সেয়াই আৰু
তেনেকে তেজপুৰ খনু কাৰ নগৰিম বুলি ক
অ তেজপুৰ খনো বা তেজপুৰখন মানে কি বান ৰজাৰ উ নগৰী বুলি কোৱা হয় তাত ধৰা তোমাৰ অগ্নি গড় কল পাৰ্ক আৰু ধৰাঐতিনি মহাভৈৰৱ মন্দিৰ আছে সেইটোও চাবলগীয়া তাৰাপা সেই বহুত বস্তু তেনেকে তেঁচ আছে মোৰ কিন্ত তেজপুৰ বহুত ভাল লাগে আহ আহ ঠাই আৰু মানে পৰিষ্ চহৰ ন
হয় হয় এইটোৱে দিয়া ঠিকে আছে দিয়া অ ৰাখিছো ৰাখিছো